আহ, কি খবৰ আপোনাৰ?
মোৰ ভালে।
অ', গধুলি হৈ আহিল
উম, কি ক'লা?
গধুলি হৈ আহিল। কৰবাত গৈছে নে নাই, ফুৰিবৰ কাৰণে?
ফুৰিব যা নাই গৰমত অ', ৰাতিপুৱা গৈছিলোঁ পাঁচটা বজাত। হেৰি কৰবা খোজকাঢ়িব।
এতিয়া যোৱা নাই।
যাম গধূলি আকৌ একবাৰ।
অ। বজাৰত গ'লে ভাল হ'ল নেকি, আমি ডলা চালনি লগা হৈছে। এইবিলাক লৈ আনিব পাৰিলো হয়।
বজাৰত।
অ, দলা চালনি। তাৰোপৰি এই, মানে বহুত মানে বাঁহৰ লগত কিছুমান সামগ্ৰী এ মানে লৈ আনিবৰ মন গৈছিল আৰু বজাৰত গ'লে।
আহ, অ, যাম দিয়া কোনদিনা যা ক'বা।
অ, নহয় মানে সময়তটো মিলাই লম আৰু।
আহ মোক ক'ব লাগিব কেতিয়া যা মোকো লাগে।
অ।
অ' ল, দেখা পালে আৰু বস্তু লাগে ন।
অ', অ', বাঁহ বছৰ পৰাতো আৰু বহুতে কিবা কিবি হয়, আমি সেইবিলাখনৰ ওপৰত তাৰমানে জানিবলৈ ইচ্ছা যায়। বস্তুটো চাবৰো মন যায়। এ, সেইটো কাৰণত অ, এ, মৰ পৰাতো আৰু বহুতে মানে? এ, হেৰি হয়, বিচনী হয়, ডলা হয়, চালন হয়, খৰাহি
মোৰ মূ়ৰাই লাগিছিল মূৰা-মূৰা বহা মূৰা। এ, সেই লাগিছিল দুটা সেইটো বেছি মোৰ দৰকাৰ হৈ আছে, এতিয়া বৰ বৰ্তমান যে ৰাস্তা দি বেছবা আন মানে আন ভাল নহয় এইগিলা।
অ, বজাৰ গেলে ভাল।
উম, বজাৰতকেও চাই আনবা পাৰি আৰ কেনেকুৱা? এটা বেপাৰী বেচবা আনে ৰাস্তা দি আনিলি এতিয়াতো বজাৰত বহুতগিলা বহে নহয়। এ, তহতে ভাল আচলতো চাই আনিব পাৰিমে তই এতিয়া বেছিবা অনাগিলা অ, দুই নম্বৰিও আনে না কিছুমান হেৰি কাঠৰ সৌৰা গছৰ বনাই সিগলা ভাল নহয় পতকে ভাঙি যায়। মোক মানে দুটা মূৰা লাগে।
আহ
এই মোৰ আৰু এতিয়া আৰু অলপ লাগে কিবা-কিবি চাই বই চালেহে গম পাম আৰু কি লাগে।
অ', মোক বিশেষকৈ মানে এই দলা চালনীয়ে লাগিছিল তাৰোপৰি এই বাঢ়নি লাগিছিল বাৰনী টাততো বিশেষ প্ৰয়োজন মানে চতাল সাৰিলে মানে বাঢ়নি দাল লাগেই মানে এইখিনি বস্তুৰ মোৰ বিশেষ প্ৰয়োজন হৈ আছে মানে ল'
সিটো মোকো লাগে মোৰো একটাৰ হ'লে হৈ যায়।
অ',
একডাল হলে হ'ব মোকো লাগে সেইবিলাক তাৰমানে বাদ উম সাৰীবৰ কাৰণে ভাল
অ', সেই কাৰণে।
টো বা বাথৰুমৰ কাৰণে বিৰাট ভাল তাৰ পিছত নাৰিকলৰ বাঢ়নী বিলাক এই বাথৰুম সাৰাটো নহয় আৰু।
আ অ সেইটোৱেটো বাহঁগছৰ পৰাটো ব অ', বাহঁ গছৰ পৰাটো আৰু বহুত মানে শাল বন এইটো বহুতে কিবা কিবি লাগে
শালত
হেৰি চেৰকী বনোৱাৰ কাৰণেও উহা বনোৱাৰ কাৰণে তাৰোপৰি মানে হেৰি বনাবাৰ কাৰণে লাগে কিছুমান শলা এই ফুল তুলিলে শল গৰকা অহ অ -অ এ সেয়াও লাগে বহুতে লাগে বাল তাৰোপৰি আৰু বাঁহৰৰ পৰাটো আৰু আমাৰ পঢ়া শুনাৰ কাৰণে কাগজ তৈয়াৰ হয় বহুতে উপকাৰী অ তাৰ পৰা বহুতে হয় কিবা কিবি। দুয়েটো।
আৰু ভাবি আছো আৰু কি কি হয় মানে? মনত অহা নাই। একেদি একেদিনাই এ নহয় মনত পেলাই আছো একেদি একেদিনাই নানো অলপ অলপকৈ আনিম তাৰ কাৰণ হাততটোন পইচাও থাকিব লাগিব ন'। না মানে কথাটো আলোচনা কৰিছো বস্তু চবেই লাগে মানে এটা এটা কৰি আনিম এ আজি এটা কালি এটা এনেকে আনিম আৰু। একেইদিনাই নানো নহয় অ', অ',।
এটা কাম কৰবা পাৰি গোটেই খিনি বস্তু তোৰ যদি আনিব পাৰা পইচা চইচা হয় আনি সেখেম দেখি এইক এখান ই ৰিক্সা লৈ পেলাই আনবা পাৰি গতেই খিনি
অ' পাৰি সেনেকুৱা বেয়া নহয় সেইটো পইচা লৈ যায় আনিব পাৰি নোৱাৰা নহয়। বস্তুটো আনাৰ কাৰণে সময়টো ল'ব লাগব।
কোনদিনা যোৱা ক'বা হ'ব দিয়া যাম দিয়া ময়
আ অ -আ অ আৰু বেৰাও দিব পাৰি না বাঁহৰ পৰাটো বেৰাও দিব পাৰি।
হুম হুম বেৰা দিয়াটোত বাঁহ কিনিবা লাগব বা। বহুত দাম বেৰা ভাংছে নেকি ঘৰত।
ঘৰৰ বেৰাটো ভাঙে বেৰা ভাঙিলিটো আৰু বাহঁ বেৰায়ে দিব লাগিব কাৰণ আজিকালি সেইবিলাক আগৰ যুগত আছিল এতিয়াটো বৰ্তমান যুগত মানুহে বাঁহৰ বেৰা খুব কমেই বাঁহৰ দামৰ কাৰণে ৱালে দি আছে। যিহে আৰু যোনে পাৰে সেই ৱাল দিছি নৰা বিলাখানে বাঁহৰ বেৰা হ'লেও দিব লাগিব গৰু ছাগলী সোমায় ঘৰ বনালেও কিছুমান কিছুমান চালিয়া ঘৰ বনাবাৰ কাৰণেও বাঁহৰ প্ৰয়োজন তাত বাঁহৰে খুটি পুতি দিব লাগব। ওপৰত দিবা লাগব তলত দিবা লাগব মানে বাঁহৰে চবখিনি লাগে চবতে বাঁহে লাগে। অ।
বা তো বহুত দৰকাৰী বস্তু বাপৰে বাপ। সাংঘাতিক বা,
বহুতে লাগে।
উম।
সৰু সুৰা কাম কিছুমানৰ তেন অ,
ৱাহ!
অ', সৰু সুৰা কামতো তাৰ মানে বাওঁ আৰু মানে। বহুত হেৰি আহে আৰু উপ আহে। কাৰণেও বাঁহৰে প্ৰয়োজন সৰু সৰুকৈ কামি বিলাক ওলালে মানে ঠাণ্ডা দিনত জুই টুৱা
এডাল বাহৰি দিলেহে জোকোৰে ভালকে উঠেই।
অ', নহলে নু অ', নহলে নু।
উম। বাহ দুডাল লাগিব। শুকান বাঁ সৰু সৰু। সেই দুজন দিলে মানে জু ভালকে উঠে আৰু বাঁহৰ বহুত দৰকাৰী বস্তু।
সাত। মানে যিকোনো মানে অনুষ্ঠান হলেও টো এটা পেডেল দিব লগা হলেওতু তাৰ
বাহ বাঁন বাঁহত টো বহুত দৰকাৰী বস্তু বাঁহ নহ'লে একো কামেই কৰিব নোৱাৰি।
চবতে বাহ বহুত বাঁহত বাঁহৰ পাতৰ পৰা জানো কিবা হয় জানো গম পাই?
কাগজ বনাই।
অ', বাঁহৰ পৰা বনাই ন। নাই অকল বাহটোৰ পৰা বনাই।
পাতৰ পৰা বনাই বাঁহৰ পাত
বাঁহৰ পাতৰ পৰা আৰু গছডালৰ পৰা বাঁহটোৰ পৰা
এতিয়াতো বাঁহো -বাঁহতো বহুত বস্তু বনাই বিচনী চিচনি বহুতে বনাই এগিলা সা সামগ্ৰী। কিমান সামগ্ৰী আছে। বাঁহৰ কিন্তু পাটৰে। খালি কাগজ বনায়।
অ'
আৰু গাজ গাজৰ বাঁহৰ যে গাজ আছে। এই গাজঁ ৰ আচাৰ বনাই না।
অ, সেইটো আৰু খুবেই ভাল তাত গাজৰ আচাৰ কৰি খালে বা আঞ্জা মাছৰ আঞ্জা বনাই খালো বহুতে কেলচিয়াম পোৱা যায়। এইটো কেলচিয়াম। আহ, কেলচিয়াম থাকে। বহুতেই কেলচিয়াম থাকে মানে। উম, মানে এই অকণ অলপ যদি বেমাৰী মানুহ মানে কেলচিয়ামত ভুগি আছে সেই মানুহক জনক গাজৰ মাছৰ দি মাছৰ জোলেদি শিঙি মাছৰ জোলেদি অলপ বনাই খোৱা অলপ মানে শক্তিটো পায় বুলি কয় মানুহ মানে খোৱাবিলা খানে খোৱাবলা খানে খোৱা শুনিছো। আমিতো আঞ্জা বনাই খোৱা নাই আজিলৈকে। খাবা লাগব কেতিয়াবা ভাবি আছো। বজাৰত ওলাই, কিন্তু কেনেকে বনাই সেই বস্তুটো নাজানো।
বজাৰৰ বস্তু আৰু সেইবিলাক খাব নোৱাৰি নহয়। কেনেকে বা বনাই আচাৰ- আচাৰটো বজাৰতে পাই ন।
অ', কেনেকেনো নাজানো সেইটো নাজানো। কিন্তু খাই এদ এদিন পাইছো আচাৰ খাই পাইছো অলপমান টেঙা জাতীয় নিচিনা টেঙা, টেংচি লাগে। সেনেকুৱা নিচিনা লাগে অলপ।
গা গাজটো বনাই বুলি জানো, কিন্তু খাই পোৱা নাই।
বেলেগত খাই পাইছো, মানে নিজৰ ঘৰত নহয় বেলেগৰ ঘৰত খাই পাইছো অলপ।
হোটেলত পায়, ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট হোটেল বিলাকত।
অ সেইবিলাক খনত টো আৰু বহুতেই খোৱা খাদ্য দিয়ে। বহুত ধৰণৰ আচাৰ দিয়ে। এ তাততো আৰু খাইতো মজাই লাগে বহুতে ভাল।
আচাৰ খাই ভাল পাওঁ।
আচাৰ খাই ভাল পাওঁ, মাজে সময়ে খাওঁ কেতিয়াবা আৰু বেছি নাখাওঁ। অলপ মানে মোৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আছে।
কিহৰ আচাৰ বনাও, ঘৰত বনালে?
কিহৰ আচাৰ মানে, আচাৰ বনালে মানে অলপ আমলখিটোৰ বেছি সহজ পাম, বেলেগ একো নাই তাৰপৰি আৰু ভূট জলকীয়াটো ভূট জলকীয়াটো বেলেগ একো নাই এ মানে নিমখ আৰু অলপ উম মিঠাতেলৰ গৰম কৰি বা কেঁচাই থলে দিও হয়, তাতে থলে দিল থৈ দিলে হ'ল আৰু।
জলপাই আমৰ এইবিলাক নবনোৱা।
মই সেইটো নবনাওঁ, তাৰমানে মই বেছি নাখাওঁ মোৰ গেষ্ট্ৰিকৰ প্ৰব্লেম থাকা কাৰণে মই সেইটো নাখাওঁ বেছি। কেতিয়া বা ইচ্ছা গ'লে, কোনোবাই যদি দিয়ে তেতিয়া নাখাম বুলি নকওঁ। সদায় মই মোৰ ঘৰত,
কেতিয়াবা আলহী চালহী আহিলেও লাগে।
আলহী আহিলে, আলহী আহিলে কেতিয়াবা কেতিয়াবা নি, আৰু বনাই নাথও কাৰণ, বেছ বস্তুতো বেয়া হৈ যাব যে সেইকাৰণে আলহী এদিন হে আহিব। বস্তুটোতো থাকিয়ে যায় না। মইয়ো বেছি নাখাওঁ যে পেলনি যাব সেই কাৰণে নবনাওঁ দৰকাৰ হ'লে কেতিয়াবা তাৰ মানে বজাৰৰ পৰা কিনি আনিয়ে দিওঁ আৰু। জগাৰটো কৰিলে কেতিয়াবা কিনি আনি জগাৰ কৰোঁ। কিন্তু, কিনাটো ভাল নহয় সেইটো জানো। এইটো নবনাওঁ যেতিয়া, অ' মই নবনাওঁ যেতিয়া। কেতিয়াবা মানে সেনেকুৱাই কৰোঁ আৰু বনালে ভাল গোল নেমুটোৰ কিন্তু মই বনাওঁ। বছৰত গোল নেমু ওলাই পেলাই সেইটো বেছি বেয়াও নহয়। আৰু গোল নেমুতো পেটৰ কাৰণে উপকাৰী, কৃমি তলত দিগী যায় বমিয়ো হ'লে খা ব পাৰে, এইটো গোল নেমুতো ভাল। শুকাই থৈ দিলি নিমখত থৈ দিলেই হ'ল, বেলেগ একো নাই একো দিব নালাগে।
সেইটো নেমুতো সেই নিমখতে ভিজাই থোৱা হয়।
অ' নিমখত ভেজি-ভিজাই থৈ ৰ'দত অলপ অলপ সময়ত দিলে হ'ল আৰু। আৰু ৰ'দত দি দি বোয়ামত সোমাই থৈ দিলে আপোনা আপুনি ইয়াৰ পৰা এই তেলটো বাহিৰত ওলালে টেষ্টিটো বাঢ়ে বুলি ভাবি আৰু গম পাই, সোৱাদ লাগে। আপুনি কি কি বনাই আচাৰ-চাচাৰ?
মই ছিজনত যেতিয়া যি ওলাই। আমৰ দিনত আম বনাও হেৰিৰ দিনত আম সিদিনত আমলখি বনাওঁ জলপাই দিনত জলপাই বনাওঁ এইখিনিয়ে বনাও বেলেগ নবনাও কেতিয়াবা ক'ৰ দৈয় পালে বনাও কৰদৈয় যদি বেছিকে থাকে
অ' সেইটো বস্তু বনাবা নাজানো কৰদৈয়টো কেনেকে বনাই
উ কৰদৈয়টো কৰদৈয়টো এনে কাটি কাটি একদিন ৰ'দত দিলেই হ'ল কাটবাৰ দিনা ৰ'দত দিলো তাৰপাছত তেল দিলো হৈ গেল
কি তেলটো
নহয় নহয় কৰদৈয়টো কাটি গৰম কৰিব নালাগে অ' এনেই কেঁচা কেঁচা কেঁচা কে যাই
একদিন দ আৰু
অ' অ'
ৰাতি বেলে
ন
নুকাই নহয় কৰদৈয় ক'ত শুকায় কৰদৈয়টো পানী বস্তুৱেই নুকায় সেইকাৰণে কাটবাহ দিনায় অলপমান ৰদ দিয়ে হালধি সানি আহিলে সেনেকে আচাৰ বনালেই হৈ গেল
উম আৰু কি দিয়ে আপুনি ভেনেগাৰ দিয়ে নেকি অহ
জলকিয়াৰ দাম